হেল্ল' অঁহ শুনিছো।
হয় কি কৰি আছে।
আছো এনেই বহি আপুনি কি কৰি আছে।
এ মইও এনে অকনমান বহি আছো চাহ খালেই।
চাহ মই নাই খোৱা ৰ'ব আপুনি খালে নে।
মই এ খালোঁ এই মাত্ৰ।
অ'হ, কি কৰি আছে আপুনি এতিয়া।
এই বৰ্তমান অকনমান অহ জিৰাইছোঁ আৰু।
অ'হ।
অ'হ, আজি। পঢ়া পঢ়িমমে বৰ্তমান পঢ়া নাই এতিয়ালৈকে।
অ'।
তই আজি কিহৰ ওপৰত আলোচনা কৰিম বুলি ভাবিছে এনে।
মই মানে কিবা এই। শিক্ষাৰ ওপৰত অলপ আলোচনা কৰিম বুলি ভাবিছিলোঁ।
হয় হয় হয়।
অহ।
কওক চো।
অহ', শিক্ষা উম শিক্ষাৰ ওপৰত শিক্ষাৰ। শিক্ষা মানে কি আ আপুনি অলপ বুজাই দিব পাৰিব নেকি।
হয় হয় নিশ্চয় ক'ব পাৰিম যে শিক্ষা বুলি ক'লে বিশেষকৈ। অহ শিক্ষা আমাৰ জীৱনৰ বাবে অত্যন্ত এটা। গুৰ গুৰুত্বপূৰ্ণ বিষয়। আমি অহ শিক্ষা নহলে আমি হওঁক কোনো। কাম বা অহ', কোনো ধৰণৰ। আমি ধৰি লোৱা ব্যৱসায় হওঁক বা অন্য ধৰণৰ। কিছুমান আমি লাগতিয়াল কামবোৰ আমি কে অহ কৰিব নোৱাৰিম গতিকে শিক্ষাত। টো আমাৰ বাবে অহ সকলোৰে বাবে আটাইতকৈ জৰুৰী বুলি মই ভাবো। অহ। অহ', লগতে অহ', চাবলৈ গলে আমি হয়। কি কৈছে?
আপুনি ঠিকে কৈছে শিক্ষা আমাৰ কাৰণে অতি প্ৰয়োজনীয়। কাৰণ শিক্ষা নহয় শিক্ষা নোহোৱাকৈ আজিৰ আজিৰ দিনত কোনো। একো কামে কৰিব নোৱাৰাৰ দৰে হৈছে কাৰণ।
হয় হয়।
শিক্ষা অতি লাগতিয়াল হৈ পৰিছে।
হয়।
অহ', শি শিক্ষা শিক্ষাত। শিক্ষাৰ ভেঁটি নহলে কোনো মানুহে কিবা।
হয় হয় ও। উম হয়। শুনিছনে?
শুনি আছো কওক, আপুনি কি ভাবে ইয়াৰ ওপৰত শিক্ষাৰ ওপৰত?
অ' মই ভাবো যে শিক্ষা নহলে আমি অ', জীৱনত কেতিয়াও আমি আগুৱাই যাব নোৱাৰিম। লগতে ধৰি লোৱা হয়। অ' আমি ধৰি লোৱা আমি সৰু ল'ৰা-ছোৱালীকো আমি পঢ়াৰ ক্ষেত্ৰত যথেষ্ট আমি গুৰুত ত্ব দিব লাগে বা যিবোৰ আমাৰ ধৰি লোৱা বৃদ্ধ আমি তেওলোকে যদি কিছুমান আহ সৰু-সুৰা বস্তু নাজানে আমি তেওলোকক দেখুৱাই দিব লাগে, লগতে মই ভাবো যে এজন আহ ব্যৱসায়ী হ'বলৈও আমাৰ আহ অংকৰ প্ৰয়োজন, গতিকে আমি নপঢ়াকৈতো আমি অংক নাজানিম। গতিকে, আমাৰ যিবিলাক আমাৰ সৰু-সুৰা যিবিলাক আমাৰ অংকৰ কিতাপ সেইবোৰ আমি কিনি। আহ যিবিলাক অংক আমাৰ কিতাপত লিপিবদ্ধ হৈ থাকে। সেইবোৰ আমি ভালদৰে চাই অ' অংকবোৰ কৰি, আমি তেতিয়াহে আমি ভাল এ এজন ব্যৱসায়ী হব পাৰিম ভৱিষ্যতত।
অ' হয় বাৰু!
অ' শিক্ষা শিক্ষাৰ শিক্ষাৰ আমাৰ শিক্ষাৰ ভেটিটো উচ্চ হ'ব লাগে। কাৰণ শিক্ষা নোহোৱাকৈ আপুনি কৈছে, শিক্ষা নোহোৱাকৈ কোনো কাম কৰিব নোৱাৰাৰ দৰে কাৰণ কিবা এটা কিবা এটা কৰিব হলে শিক্ষাৰ প্ৰয়োজন। যেনে আপুনি কলে কিবা বি অ' বাণিজ্যিক কাম কৰিবলৈ হ'লেও অংকৰ প্ৰয়োজন। অংকৰ প্ৰয়োজন, সেইদৰে অংক অংক, নথকা আজি আজিকালিৰ দিনত অংক নথকাকৈ একো কাম কৰিব নোৱাৰাৰ দৰেই। আৰু
হয়।
অশিক্ষিত মানুহ অশিক্ষিত মানুহে আজিৰ দিনত কতোৱে স্থান নপোৱাৰ দৰে।
হয় হয়, এইটো আপুনি ঠিক চাবলৈ গ'লে আমি দেখিবলৈ পাও যে, আহ শিক্ষা আমাক লাগেই যদি আমি শিক্ষা আমাৰ লগত বা আমি শিক্ষা বিষয়ে আমি একোৱেই নাজানো। তেতি তেতিয়াহ'লে আমাৰ সমাজতো আমি আগস্থান নাপাওঁ। বা
নাপাওঁ, হয় হয় আমি আগ চাগ পোৱা নাযায়।
হয়!
আ
হয়, অ' এতিয়া আমি